হেল্ল'
হেল্ল'
অঁ কোৱা
আহ কি কৰি আছা
এ আছোঁ ৰ'বা এনেই তুমি
এ বিশেষ একো নহয় এনে বহি আছো
অঁ বাকী খবৰ পাতি ভাল
খালে আৰু বা বাকী ভাত পানী খালা
খাল ৰ'বা এই আৰু এটা কথা নহয় যেতিয়া মানে মানে এটা কথা হ'ল নহয়।
কি কথা বা কোৱাচোন।
মানে যেতিয়া এই মই দুপৰীয়াটো আৰু এতিয়া খাব হোৱা নাই যেতিয়া ম পুৱাৰ সাজটো খাইছিলো হাতৰ তেতিয়া মানে এটা কঠ কথা আৰু মনত মনলৈ আহে গৈছিল আৰু।
কি কথা বা কোৱাচোন ময়ো জানো।
মানে ধৰি লোৱা আমি যিমান ধৰি লোৱা বাহিৰৰ বহু ধৰণৰ খাদ্য খাই মানে ভাল লাগে ন' ত'তো ঠিকেই আছে কিন্তু শেষত যিটো আমাৰ যিটো ঘৰত বনোৱা মাৰ হাতেৰে সেইটো মানে যিটো অসমীয়া যিটো ভাত তৰকাৰী সেই সোৱাদটো মানে বেলেগেই ন' মানে ক'বলৈ গ'লে সেইটো সোৱাদটো কোনো মানে বাহিৰৰ খাদ্যই মানে মেটচ কৰিব নোৱাৰে আৰু ক'বলৈ গ'লে।
বাপৰে আজি দেখোন ঠিক কৈ যা ঠিক কথা ক'লা তুমি মানে ময় মানে কেতিয়াবা ধৰা কেইবাদি যদি বাহিৰৰে খাদ্য খোৱাৰ পিছত তুমি যদি ঘৰলৈ আহি এই ঘৰৰ যিটো গৰম ভাত দাইল আৰু এটা সৰল তৰকাৰী সেইটো যে খাই যিটো মজা আছে নহয় সেইটো মানে সেই মজাটো তুমি ক'তো নোপোৱা।
তাকেই দিয়া মানে যিটো ঘৰৰ বনোৱা খাদ্য ন' তাৰে মজা তুমি বাহিৰত কেতিয়াবা বনোৱাৰা আৰু মোৰ অসমীয়া খাদ্যৰ আৰু এটা মোৰ মানে কথা বহুত ভাল লাগে আৰু
কি কথা বা কোৱাচোন।
মানে তোমাৰ ইমান এটা মচলা আৰু ব্যৱহাৰ নকৰে আৰু ক'বলৈ গ'লে কিন্তু সোৱাদটো বৰ ধুনীয়া মানে অসমৰ খাদ্যত মানে এই যিবিলাক তোমাৰ বাহিৰৰ যেনেক পাঞ্জাৱ হওঁক ধৰি লোৱাক এনেকুৱা যাতে য'ত বা তোমাৰ তাতেটো মছলাটো ব্যৱহাৰ কৰা হয় তোমাৰ ধৰি লোৱা দক্ষিণৰ ফালে দক্ষিণ যিটো ভাৰত আছে তাৰে ফালে যিটো মছলা তো অসমত ইমান এটা মছলা এটা ব্যৱহাৰ নকৰে সেই তথাপিও যে সোৱাদটো যেন কিবা এটা অমৃত যেন এনেকুৱা লাগে আৰু।
সেইটো ঠিক ময়ো সেইটো অনুভৱ কৰিছো কাৰণ মই যেতিয়া ধৰা মুম্বাইলৈ গৈছিলো তাতে মানে ইমান মচলা সকলো খাদ্যতে মানে আমিতো ইমান মছলা নাখাওঁ ন' সৰুৰে পৰা মছলা হিন খাদ্যই খাইছো বেছিভাগ। আমাৰতো সৰল খাদ্য তোমাৰ কেতিয়াবা মন গ'লে ভাত, দালি আৰু যিটো আলু পিটিকা সেইটোতে চলি যায় আমাৰ। আমি ইমান মছলা ব্যৱহাৰেই নকৰো। কিন্তু বাহিৰত ইমান মচলা তুমি মানে আমি যদি সেনে কে মছলাজাতীয় খাদ্য এসপ্তাহ খাওঁ তেতিয়াহলে মানে আমাৰ বেমাৰ হ'বই। আৰু যিটো তোমাৰ
কোৱা, কোৱা
মানে যিটো তোমাৰ খাদ্য যিটো প্ৰাকৃতি ক সোৱাদটো ন সেইটো অসমীয়া সমাজত বেছি গুৰুত্ব পায়। সেইটো মোৰ বহুত ভাল লাগে।
উম সেইটো দিয়া উ ধৰি ল বিশেষকৈ মাছৰ আঞ্জা খন টেঙাৰ মাছৰ আঞ্জাখন
অ সেইটোতো কবই লাগ নালাগে। তোমাৰ মাছৰ টেঙাৰ আঞ্জা কথা শুনিলে এতিয়াই খোৱাৰ ইচ্ছা হৈ যায় মোৰ কাৰণ ইমান গৰম পৰিছে তাতে আৰু মাছৰ টেঙা তুমি আঞ্জা বনাবা মাছ দি কিনে ভাবিলে কিবা লাগি যায়।
একদম মৰু আৰু মাছৰ টেঙা আঞ্জা ক'বই নালাগে আৰু ধৰি লোৱা তোমাৰ টেঙা মাছত বনোৱা হওক তোমাৰ ধৰি লোৱা তোমাৰ যিটো চেঙাৰ টেঙা বুলি কোৱা হয় সনেকুৱা আৰু এইবিলাক মানে টেঙাৰ আঞ্জাবিলাক খালে মানে ভাতৰ লগত যিটো মানে সোৱাদেই ন আৰু মাছৰ টুকুৰা মানে বেলেগেই লাগে জানো আৰু মানে জৰাটো খুবেই বেলেগ আৰু ক'বলৈ গ'লে।
আৰু সেইটো তোমাৰ এই গৰমৰ দিনত পেটৰ বাবেও ভাল দিয়চোন। পেটটো বঢ়িয়া চাফা কৰি আৰু ঠাণ্ডা কৰি তলে সেইটো ভাল কথা মানে গৰমৰ দিনত তুমি টেঙা খোৱা বা মচলাহীন খাদ্যয় খোৱাতটো।
বাকী তোমাৰ ক'বলৈ গ'লে মানে বাহিৰৰ ৰাজ্যতকৈ অসমত বা যিটো আমাৰ উত্তৰ পূব এৰিয়া আছে সেই এইটো ঠাইত কিন্তু আমাৰ যিটো শাক পাচলিৰ ব্যৱহাৰ সেই শাক পাচলিৰ ব্যৱহাৰটো বহুত কিন্তু ক'বলৈ গ'লে। এনে নহয়
অ হয় কাৰণ মই নিজে খাওঁ দিয়চোন লাই শাকে হওক, মিথি শাকে হওক, খুতুৰা শাকে হওক বা কলমৌ হওক কিমান ধৰণৰ যে শাক পোৱা যায়। তোমাৰ সেই শাকবোৰ আৰু কথাটো হ'ল যে তোমাৰ শাক প্ৰতিটো শাকৰে সোৱাদটো বেলেগ বেলেগ মানে তুমি যদি এ গোটেই কেইটা লগ লগাই এখন আঞ্জা বনোৱা মানে সেই আঞ্জা খনৰ সোৱাদটো খাই তুমি নিজে মানে ভাবিবা যে কোনে বনাইছে ইমান ধুনীয়া আঞ্জা আৰু ইমান বেলেগ বেলেগ সোৱাদ এখন আঞ্জাতে কেনেকুৱাই হ'ব পাৰে নহয় জানো?
সেইটোৱে দিয়া মানে মানে শাকৰ মানে কোনো অভাৱ নাই আৰু মানে এনেকুৱা এনেকুৱা ভিন্ন ভিন্ন মানে প্ৰজাতিৰ শাক আছে আৰু ক'বলৈ গ'লে আৰু মোৰ মানে আগতে আইতাই কৈছিল যে আমাৰ মানে আইতাই কৈছিল মানে যে আগতে আমাৰ যিবিলাক গাঁৱৰ মানুহ আছিল সেই গাঁৱৰ মানুহে নিজৰ বাৰীত মানে যিবিলাক মানে ধৰি লোৱা ৰুইছিল বা উৎপাদন কৰিছিল শাক পাচলি মানে সেইবিলাকৰ বাবে বেছিভাগ খাদ্য বনাইছিল সেইবিলাক শাক পাচলিৰ দ্বাৰা তেওঁলোকে খাদ্য বনাইছিল সেইবিলাক শাক পাচলি তেওঁলোকে খাইছিল আৰু মই ভাবোঁ সেইকাৰণে চাগে যিবিলাক মানে ঘৰুৱা খাদ্য হওক বা ঘৰুৱা শাক পাচলি সেইকাৰণে চাগে তেওঁলোকৰ যি স্বাস্থ্য আছিল সেই স্বাস্থ্যটো চাগে সেইকাৰণে ভাল হৈ আছিল ত' দেখিবলৈ পাব যে এতিয়াৰ দিনৰ যিটো শাক পাচলি সেইটোৰ কাৰ বা আগৰ দিনৰ শাক পাচলিৰ মত বহুত পাৰ্থক্য দেখিবলৈ পোৱা যায় আৰু আৰু তোমাৰ যিটো স্বাস্থ্য স্বাস্থ্য আছে বা নিজৰ যিটো হে চি সেই আছে সেইটো ক'বলৈ গ'লে আগৰ যি যিবিলাক মানুহৰ স্বাস্থ্য আছিল আৰু এতিয়াৰ মানুহৰ স্বাস্থ্য তো বহুত মানে পাৰ্থক্য দেখিবলৈ পোৱা যায় মই ভাবোঁ চাগৈ যে ই ঘৰুৱা আৰু যিটো আজিৰ দিনত যিটো সাৰ মৰা শাক পাচলি এইটোৱেই হ'ব য হ'ব লাগে
অ সেইটো মানে কিছুমান ঠাইত এতিয়াও এইবোৰ পৰম্পৰা আছে দিয়াচোন। নিজৰ বাৰীতে উৎপাদন কৰি খোৱাটো। আৰু তুমি যে কলা স্বাস্থ্য কথাটো সেইটো মানে অত্যন্ত গুৰুত্বপূৰ্ণ কাৰণ আজিকালি কি হয় তোমাৰ বজাৰত যিবোৰ তুমি শাক পাচলি পাবা উদাহৰণস্বৰূপে তুমি বন্ধাকবিয়ে ধৰি লোৱা, ফুলকবিয়ে ধৰি লোৱা সেইবোৰ মানে এনে ভাবেে প্ৰস্তুত কৰা হয় যিবোৰ তোমাৰ মানে কৃত্ৰিম সিহঁতে কৃত্ৰিম ঔষধ ব্যবহাৰ কৰিব আৰু মানে আজি যদি সৰু হৈ আছে বন্ধাকবি বা ফুলকবিটো এৰাতিৰ ভিতৰতে সেইটো ইমান ডাঙৰ হৈ যায় যে তুমি চিন্তাও কৰিব নোৱা যে এৰাতিৰ ভিতৰত কেনেদৰে সম্ভৱ সেইকাৰণে তোমাৰ আজিকালি মানুহৰ বিভিন্ন ধৰণৰ বেমাৰ হোৱা দেখা পোৱা তুমি বেছিভাগ ধৰা বৃক্ষ ৰোগ হওঁক, কলিজাৰ বেমাৰ হওঁক এই বিভিন্ন ধৰণৰ বেমাৰ আৰু যবিলাক বেমাৰৰ সাধাৰণতে হ'ব নালাগে কাৰণ শাক-পাচলিৰ পৰা হোৱা বেমাৰ নহয় সেইবিলাক কিন্তু এতিয়া তুমি যদি কোনো এটা বেমাৰীকো ভাল খাদ্য দিব খোজা তেতিয়াহ'লে তুমি সেই খাদ্য প্ৰস্তুত কৰাৰ আগতো ভালকে তোমাৰ খাদ্যবোৰ ধুব লাগিব শাক-পাচলিবোৰ ধুব লাগিব সেইবোৰ ব'ইল কৰিব লাগিব তাৰে যিটো সাৰ বা ঔষধ সেইবোৰ নোহোৱা কৰিহে তুমি বেমাৰীক দিব পাৰিবা নহ'লে সেই শাক-পাচলিয়ে বেমাৰীক ঠিক কৰা ঠাইত আকৌ বেমাৰীয়ে কৰি তোলে বেছিকে।
হয় দিয়া ঠিকেই একদম মানে সঁচা কথা আৰু সঁচা কথা কছা তুমি সেইকাৰণে চাগে আমাৰ যিটো স্বাস্থ্য আছে সেই বৰ্তমান দিনক দিনে আৰু বেয়া হৈ যাব ধৰিছে আৰু বাকী অসমীয়া খাদ্যৰ কথা কৈছোঁ আৰু যদি আমি খাৰৰ কথা নকওঁ তেনেহ'লে জানো অসমীয়া খাদ্যৰ সম্পূর্ণ হ'ব জানো।
নহয, নহয় একেবাৰে নহয় অসমীয়া খাদ্যৰ এটা বিশেষ পৰিচয় হৈছে খাৰ আৰু যেতিয়া মই তোমাৰ প্ৰথমবাৰ খাৰ খাইছিলো ন' তেতিয়া মানে মই যেতিয়া কলেজলৈ গৈছিলো আৰু তেতিয়া মই ধৰা ৰুম ভাড়া কৰি আছি তাতে মই প্ৰথমবাৰ খাৰ খাইছিলো মাৰ হাতৰ বনাই পঠাইছিল আৰু মানে মোৰ লগৰ যিবোৰ আছিল আৰু বাহিৰৰ সিহঁতকো খুৱাইছিলো সিহঁতে কৈছিল যে ইমান ধুনীয়া খাদ্য কেনেকে মানে প্ৰস্তুত কৰে মানে সিহঁতে একদম খাই এনে এনেকুৱা মুগ্ধ হৈ গৈছিল খাদ্যত যে মোৰ মাক সিহঁতে মানে মোক ফোন কৰিব কাৰণে বাধ্য কৰি দিছিল কৰাই দিছিল আৰু সিহঁতে মানে কেনেকে প্ৰস্তুত কৰে কেনেকে বনাই তাৰে সিহঁতে একেবাৰে ৰেচিপিয়ে লিখি লৈ গৈছিল নিজৰ লগত।
হয়, হয় ময়ো মানে মোৰ এজন অসমৰ বাহিৰৰ যি বন্ধু আছিল তাকো মই সাৰ খুৱাইছিলোঁ য'ত তাৰ মানে বহুত মানে বেলেগ এটা প্ৰতিক্ৰিয়া আছিল ক'বলৈ গ'লে মানে সি এনেই লাগিছিল যে তাৰ মানে কি অমৃত দিছে এনেকুৱা আৰু ক'বলৈ গ'লে মানে আৰম্ভণিতে তাৰ সি অলপ আচৰিত হৈছিল কিন্তু তাৰপিছত তাৰ ইমানেই ভাল লাগিল ইমানেই ভাল লাগিল যে সি লৈয়ে থাকিলেতো মানে সি অকলেই খাই দিলে আৰু মানে প্ৰথমবাৰ খাইছেতো বাকী তোমাৰ ক'বলৈ গ'লে খাৰৰ মানে মানে বিভিন্ন বনাবৰে পাৰেনে তোমাৰ ধৰি লত কেঁচু কলৰ হওঁক ধৰক এইবিলাক আৰু বহুত পাচলি দি বনোৱা খাৰবোৰ মোৰ বহুত প্ৰিয় আৰু ক'বলৈ গ'লে।
তাকেইেতো আৰু তোমাৰ অসমীয়া খাদ্য বুলি ক'লে তোমাৰ বহুত ধৰণৰ খাদ্য আহি পৰেৰে মানে এনেকুৱা খাদ্যৰ ভাণ্ডাৰ মই চাগে কেতিয়াও শুনাই নাই সকলো ফালৰ পৰাই আহক তোমাৰ মা শাক'পাচলি, মাছ-মাংস ইয়া তুমি ধৰি লোৱা পিঠা পনাই হওক লাৰুৱে হওঁক ইমান ধৰণৰ খাদ্যয় আৰু ইমান ধৰণৰ ৰূপ আৰু ইমান ধৰণৰ সোৱাদ সম্ভৱ কৰি তোলা হৈছে যে অসমীয়া সংস্কৃতিত সেইটো দেখিলে আচৰিত লাগে আৰু খাৱেই দিয়াচোন আমি বিহুতে হওক বা বিভিন্ন ধৰণৰ উৎসৱতে হওক লাৰু পিঠা বিভিন্ন ধৰণৰ ঘিলা পিঠাই হওঁক তোমাৰ তাৰ পিছত নাৰিকলৰ পিঠাই হওঁক তিল পিঠা এইবোৰতো মানে পাবাই তুমি অসমীয়া মানুহৰ ঘৰত এইবোৰ থাকেই মানে বিহুৰ সময়ত
ঠিকেই কৈছা দিয়া অসমীয়া খাদ্য মানে তোমাৰ সৰলতা হক তোমাৰ স্বাভাৱিক যিটো সোৱাদ আছে তছা বহুত আৰু ক'বলৈ গ'লে মানে সংস্কৃতি এটা সুন্দৰ মানে এটা মিলন আৰু এটা অসমীয়া খাদ্যৰ লগত হয়নে নহয়।
কাৰণটো আমাৰ ধৰা আ হে মানে সেইকাৰণেটো আমাৰ হৃদয়ত মানে যি এটা বিশিষ্ট স্থান আছে সেইটোৱেটো কাৰণ সকলো ফালৰ পৰা আমি এক হৈ আছো ন
তাকেই দিয়াতে আজি হ'ব দিয়া নহ'লে